হেল্ল'!
কি কৰি আছা?
এনে আছো। তুমি কি কৰিছা?
মই শুই আছো
আচ্ছা আচ্ছা ডউটি পা আহিলা।
আহ আহিলো।
খবৰ খাতি ভাল?
একদম বঢ়িয়া।
উম!
আৰু ৰাজস্থান যোৱা হোৱা নাই নেকি?
নাই যাম বিয়াৰ পিছত যাম।
অ অ'
অ তুমি ওল বা ত অ গুৱাহাটী ৰেষ্টোৰেন্তত তুমিও ওলাবা যাম দিয়া ন অ'
এনেই, তোমালোকৰ সেইকনৰ মানে ওচৰতে কৰ'বাত ফুৰিবলৈ জেগা আছে নে নাই
অ', বহুত আছে, বহুত জাগা আছে তাত। ফুৰিব পাৰি আৰু। জাগাই জাগা। তুমি ক'ত আছা?
ময়ো গুৱাহাটীতে আছোঁ।
হয় নেকি?
উম, উম।
হা আৰু কোৱা।
চাহটো অ', মই চাহ নাখাও মানে। এ এনেই ভাত খাইছিলোঁ দেৰিকে খালোঁ যে।
অ', অ', অ'।
উম।
উম। কোন আহিছে গাড়ীলৈ?
অ', অ', গম নাপাও, কোন আহিছে বা।
গাড়ীৰ মাত শুনিছোঁ।
অ', এই ৰাহুল আহিছে।
অ', হয় নেকি।
উম, উম।
আৰু মানে ভিনদ'ৰ খবৰ খাতি ভাল?
খবৰ ভালে।
আজি কিবা জ'বৰ ইন্টাৰভিউৰ কাৰণে যোৱা কথ
উম, গৈছে হৈছে তাৰমানে মা দিব আৰু তাৰ পৰা।
অ', অ', তুমি যে যোনটো কৈছা চানমাৰিত ব্লিংকিটৰ কাম নহয় জানো।
মই তোমাক ক'ম বুলি ভাবিছিলো মানে ময়ো ল'ৰা এজনৰ লগত আজি পতককে কথা পাতিছিলো মানে সিওঁ দি আছে মানে সেই ব্লিং টৰ কামটোকে মানে সিওঁ কথা পাতি দিব পাৰিম বুলি কৈ আছিলে অ'।
উম, কি ল'ৰাটো কি মানে তাতে কৰে নেকি?
তাতে নকৰে সি মানে এটা কনচালটেঞ্চি চলাব নিচিনা ভাবি আছে।
অঁ-অঁ।
ত' মানে সি এ মোক কৈছিলে যেনেকে কোনোবা আৰু বেলেগক যদি জব লাগে তেতিয়াহ'লে মোক ক'বলৈ ক'বা তুমিটো বাৰু নিজে চিনি পোৱা। কিন্তু মানে মই ময়ো তাক মানে হেৰি ৰিয্যুম এখন দিছো মানে দিবলে কাৰণে।
অঁ ইণ্টাৰভিউ হ'ব ছোৱালী বিলাকৰ ইন্টাৰভিউ হোৱা নাই এতিয়ালৈকে। অঁ-অঁ। মানে মোৰ ইমান চিনাকি নাই ৰ'বা যদি নহয় ন তোমাক কম দিয়া তুমি তাক কবা আৰু দেই।
অ-অ' ক'ব পাৰি বাৰু তাত মানে সি যোনখন মোক পষ্টাৰ দিছে সেই খন পষ্টাৰত মানে নাম বাৰ নাই, তাৰপিছত মই তাক ক'লো যে এনেকে নাম্বাৰটো নাই তুমি তেন্তে মই কাৰ লগত কনটেক্ কৰিম এনেকে সুধিলো।
তাৰপিছত সি কৈছে যে, সেইটোত নাম্বাৰ নাই মানে মোৰ লগতে কংতেক্ট কৰিব লাগিব মই এ জব চাই দিম এনেকে কৈছে।
অঁ হয় নেকি।
উম, অঁ ল'ৰাজনক চিনি পাওঁ।
তাৰমানে মইতো মই য'ত কাম কৰি আছো তাৰে চিকুুৰটিজনীৰ লগৰ জনী তাতে তাৰ মানে ভেণ্ডাৰ হয়।
অ'- অ' সি ভেণ্ডাৰ, সিও জব ভেন্দৰেই হয়।
হয় নেক কি, অঁ। কি নাম।
তাৰ নামটো অংকুৰ চামথিং এনকে
অ'- অ' নাই আমাৰ তাৰ পিছত ই গৈছ চে ন ইণ্টাৰভিউ দিবৰ কাৰণে ইণ্টাৰভিউ দিব যাওঁতে তাৰপিছত তাৰে আৰু বহুত বিলাক ভেণ্ডৰ আছে এটাই নাই তাতে মানে বহুত আছে। তাৰ পিছত আৰু এজন ভেণ্ডাৰ তো আমাৰ ইয়াৰ চিনাকিয়ে ওলাই
অ'-অ' নহ'লে কৈছিলে বাৰু।
অ', অ', অ', আমাৰ তাৰ চিনে সিয়ো লাওওঁতে ভালে হ'ল, সিয়ে তাৰমানে স্কেনিং চিছকেনিং চব সিয়ে কৰি দিছে।
অ', এতিয়া কনফাৰ্ম হৈ যাব নেকি?
কনফাৰ্ম হ'ব, তাক ফোন কৰিলে বা মোৰ লগৰ জনীৰ ভফ্ৰেণ্ডৰ চিনাকি ন। তাই তাৰ মানে এনে সোমাই। দিব হ'ব আৰু জব ত' এইটো চাঞ্চ আছ যে অলপ হোৱাৰ।
মোৰ মোকো মইয়ো তা তে সুধিছিলো আৰু মই গুৱাহাটীতো পাইছো, কিন্তু মানে ম কৈছিলো যে এনেকে চানচাৰিত দিবলে কাৰণে।
অ', এই এইটো ওচৰ হ'ব, অ', মই তাৰ মানে তোমাৰ নাম্বাৰটো দি দিম। আৰু যেতিয়া ছোৱালীৰ ইন টাৰভিউ হ'ব। মই তেতিয়া তাৰমানে তোমাৰ নাম্বাৰটো দিম আৰু।
উম, তুমিও দি চাবা মই ইয়াকো কম বাৰু। হয়।
সেইয়ে, হলেতো ভালেই, ওচৰ হলে ন।
অ', অ',
উম দৰমহা পাতিও ভাল আঠ ঘণ্টাত।
অ', মানে তেৰ হাজাৰ কিমান টকা আছে যদিও আকৌ এ চাগে নাইনটিন হাড্ৰেড চামথিংও আছে, আৰু
উম। অ', এক্সট্ৰা বাহিৰ অ', বাহিৰা পইচা আছে, অঁ।
উম।
উম।
আৰু মানে হেৰি কি আছিলে অহা যোৱা কাৰণে বাছ দিব হ'বলা।
হয় নেকি?
অ', তাত মানে মই যোনখন হেৰি দে দেখিছো পষ্টাৰ দেখিছো মই তোমালে দিম বাৰু পিছত। সেই পষ্টাৰ খনত মানে অঁ মানে অহা যোৱা এনেকে
ছোৱালীক দিব চাগে ল ল'ৰাক নিদিয়ে।
টাইম খোৱা বোৱাও দিব।
হয় নেকি?
অ'।
ভালেই পিছেনো অঁ, সেইয়ে।
উম।
মানে যিমান কৰিব পাৰি ন কাম সিমানে পইচা তাতে।
উম। জানিছো৷
টাইমো আছে চাগে সেনেকুৱা অঁ, ভাৰ কৰিলে অভাৰ কৰিছে৷ অঁ, ল'ৰাবিলাকে কৰিব পাৰে
সেইটো ছোৱালীৰ কাৰণেতো অসম্ভৱ কথা৷ মানে হেৰি, কি আছিলে অ', ত তিল পেমেন্টো কিমান জানানে? মানে টোটেল যোনটো চেলাৰী, সেইটো এই এতটিন থাউেজণ্ড চামথিং৷
অ', হয় নেকি?
ওঠৰ হাজাৰ পাঁচশ নে কিমান মানে, অ টোটেল দৰমহাটো, তাৰ পৰা মানে সেই নাইট চিফ্ট পোন্ধৰ দিন নে কিমান দিনৰ কাৰণে এক্সট্ৰা পইচা দিব।
উম উম৷
তাৰলগতে ডেইলি এটেণ্ডে চৰ কাৰণে ন ঊনৈচশ পাঁচ টকা দিব৷ অ', ঊনৈচশ
অঁ, হয় অঁ৷ ঠিকে আছে তে, অ', তুমিও দি থৈ দিবা তাতে৷ তাতে সিফালে ৰিজিউমে দিবা, মইয়ো দি থৈ দিম দিয়া৷
অ' অ' তাতো দিম আৰু লগতে মানে মোক তো গুৱাহাটীতহে মেইন- কে লাগিছিলে বাৰু৷
তেনেকুৱা চিনাক নাইয়ে ন' গুৱাহাটীত৷
নহয় এই লৰাটোৱে মানে, এই লৰাটোৱে গুৱাহাটীতো চাই দিব পাৰে৷ মানে গুৱাহাটীত ব্লিংকিট বুলি নহয় মানে- বেলেগ বেলেগতো- চাবলৈ চাই দিব বুলি কৈছে৷
অ '
ভালে হ'ল মই মানে চিনা-মই মানে কি জানা ল, এনে পইচা দিয়াতো বেয়া নালাগে মানে অ', কনচালটেঞ্চি মইতো পইচা দিবলৈও ৰেডি আছিলো৷ কিন্তু মানে- চিনাকি হ'ব লাগে। আৰু ই নলওঁ বুলিয়ে ক'লে বাৰু পইচা সেইকাৰণে মানে
উম,
বাকী কি অ', কোৱা, অ, হ'ব দিয়া তোমাক লগত লৈ যাম।
হয় ন' মোৰ ৰাজস্থ স্থান চাবলে বহুত মন আছে।
উম, ট্ৰেইনত উঠাই লগত লৈ যাম দিয়া তোমাক।
উম, আমাৰ ইয়াৰ পৰা কিমান মানুহ উদয়পুৰত বিয়া হ কাৰণে যায় ন'?
অ',
উম,
উদয়পুৰখন বহুত ধুনীয়া বোলে।
নাই তাতে যাই পোৱা নাই ৰ'বা।
আচ্ছা আচ্ছা।
অ', অ, আমাৰ ঘৰৰ পৰা দূৰ হয়। আমাৰ ৰাহুলে কৰিছে চাগে গোটেইবোৰ
আচ্ছা।
উম, সেই বিকানেৰ গৈছে, উদয়পুৰ গৈছে। জয়পুৰ গৈছে এনেকে। ফুৰিছে বহুত
ঠিক কৈছে বাৰু
বাকী খবৰ পাতি?
খবৰ-খাতি ভালেই বাৰু। ভাত-পানী খোৱা হ'ল?
ভাত দুপৰীয়াই খাইছিলোঁ। এতিয়া চাহ খালোঁ।
অ', অ'।
চাহ-পানী খালোঁ। এতিয়া এনেই অলপ ভাগৰ লাগিছে। অলপ মানে, শুই আছোঁ বিচনাতে।
উম। আমাৰ ফালে কেতিয়াবা ওলাবা। আমাৰ ফালে গৈছা জানো তুমি? তেজপুৰ পাৰ হৈ
অ', গৈছোঁ।
ক'লে গৈছিলা? লখিমপুৰ?
নাই যোৱা সিফালে।
মানে আমাৰ, নহয়, নহয়। তেজপুৰ পাৰ হৈ যোৱা নাই ন আজিলৈকে? অ', অ'। আমাৰ ফালে এবাৰ গৈ চাবা। আমাৰ ফালে বিহু বহুত ধুনীয়া হয়।
অ', অ'।
বাকী, কি কৰি আছা?
এইয়া এনেই আছোঁ।
উম।
অ', কিনো কৰিম আৰু কৰিবলে একোৱেই নাই।
অহ।
উম, হেৰি আমাৰ ফালে এবাৰ বিহুতে তোমাক লৈ যাম দিয়া।
তোমাৰ ভিনদ'কো লগত লৈ যাম।
উম, উম, বিয়াৰ পিছতে ওলাবা আৰু।
অ', সে
জোৱাই চিনাকি দিবলে। তাকে আমাৰ ফালে নিয়ম আছে নহয় জোৱাই চিনাকি দিয়া।
হয় নেকি? আমাৰ আমাৰ ফালে নাই আকৌ।
আমাৰ অসমীয়া মানুহৰ নিয়ম আছ যে জোৱাই চিনাকি দিবলৈ নিয়ে মানে।
হয় নেকি?
উম। মানে তোমালোকে মানিব নালাগে মই জাচট কৈছো মানে আমাৰ মানে এতিয়া মোৰ যদি বিয়া হয় মোৰ হাজবেণ্ড আৰু মই মানে আমাৰ পৰিয়ালৰ মানুহৰ ঘৰলে এনেকে এনেকে জোঁৱাই চিনাকি দিব নিব লাগে।
হয় নেকি। বছে চব ফালে বেলেগ বেলেগ অ সেইটো যায় সটো জান ভাত খাবলে মাতে নহয়।
জোঁৱাই চিনাকি
অ, ' অ, ' অ।
উম, ঠিকে আছে দিয়া আ
আহ, আহ, আহ দিয়া